হেল্ল', অ শুনিছে?
অ এতিয়া বৰ্তমান শুনিছে ন?
অ ধুনীয়াকে শুনিছিলে, অ ধুনীয়াকে শুনিছিলে।
হয়, নমস্কাৰ জনালো আপোনাক ফাষ্টতটে নমস্কাৰ জনালো আপোনাক।
অঁ নমস্কাৰ আপোনাকে।
হয় - হয় আমি এতিয়া আগৰ যুগৰ সাজ পোছাকলৈ অলপ কমান কথা পাতিম।
হ'ব।
হয় আহ সাজ - পোচাক বুলিলে ক'লে আগৰ আৰু এ ইটো সময়ৰ তুলনাত আহ মই আপোনাৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো? আ আগৰ বৰ আ আগৰবোৰ সাজ - পোছাক আমি বিশেষকৈ আহ ঘৰতে আহ বোৱা আছিল ন, এতিয়া বৰ্তমান আমি আ আ এইটো যুগত যিখিনি আমি মেচিন বা মেচিনৰ - মেচিনৰ যোগেদি আমি এতিয়া সাজ - পোছাকটো বনোৱা হয়, আগৰ ঠাণ্ডা আগৰ আগৰ ঠাণ্ডা দিনত সাজ - পোছাক পিন্ধিবলৈ ভাল। ভালকৈ কাপোৰ কানি নাছিল আহ এইটো কাৰণে আ আগতেই আ আগতে মানুহবোৰ বহুত কষ্ট পোৱা আছিল আৰু ন। এতিয়া বৰ্তমান সময়ত আমি আহ সাজ - পোছাক বহুত আহ ভাল হৈছি আমাৰ। আ কাৰণটো হৈছে আমাৰ আ এতিয়া ঠাণ্ডা বতৰত যিখিনি আমাৰ জেকেট বা আহ ঊলৰ কাপোৰ কানি মিচিনদী বোৱা হয়। কিন্তু আগৰ সময়ত আমি এ এইবোৰ মেচিনদি আ বোৱা বা মেচিন নাছিল সেইটো কাৰণে আমি আগৰবৰ দিনত আ সাজ - পোছাক পিন্ধিবলৈ মানুহ আহ দেখা পোৱা নাছিল আৰু আহ আমাৰ এইটো যুগত যিখিনি উম যিখিনি আমাৰ আ টেকনলজি আগবঢ়াৰ পৰা আমাৰ যে সাজ পোছাকৰ কোন কোনো নাটনি নহয় আৰু কম দামত তে যিখিনি ভাল - ভাল কাপোৰ আমি পিন্ধিবলৈ পাওঁ এইখিনি বুৰ ভাল হৈছে।
ভাল হৈছে, আ মোৰ
মই এইখিনি কথা আমাৰ লগত কথা পাতিম মই আপোনাক ফোন কৰা হৈছে? এতিয়া আপোনাৰ তুলনাত আগৰ - আগৰ আৰু এইটো সময়ৰ আ আপুনি অকমান জনাব? চাপৰ কানি আগৰ সময়ত কেনে আছিল এতিয়া সময়ত কেনাই সিগিলাক অ অকমান জনাব আপুনি?
হয়। আপুনি সে ক'লে সেইটো মানে যে আগৰ দিনা আমিতো উম এ এমানখিনি টেকন'ল'জি নাছিল ঘৰতে বনোৱা আছিল কিছুমান বস্তুটো মানে কাপোৰবিলাকতো আৰু আমাৰ কি হয় মাৰ্কেটবিলাকতো ইমান নাছিল আৰু ন। তো মানে ইমান কাপোৰবোৰ নাছিল আগৰ দিনে। আৰু তো এতিয়াও আমি গৰম গৰম কাপোৰ মানে পোৱা যায়। অৰ্ডাৰ কৰিবলৈও আজি-কালি মানে কি কয় এইটো? অন অনলাইন এপবিলাক থাকে ইহঁতি আমি অ কৰিব পাৰো। আগৰ দিনতো এনেকুৱা নাছিল। বহুত কম আছিল আৰু। কাপোৰবিলাকতো আৰু ঘৰত বনোৱা আছিল। এটা বা দুটা হেদি আমি চলা আছিল বহুত মানে মানে বছৰত লগি মানুহবিলাক কিন্তু আ কালিতো মানে অভাৱ নাই ন? আ মানুহবিলাকৰ পইচাত থাকিলেই হৈ যায়, অৰ্ডাৰ কৰিব পাৰে। বা আমি আ শ্বপিং মলত যাই লবা পাৰে বা মাৰ্কেটত যাই প যাই ল'বা পাৰে এনেকুৱা হৈ গৈছে আৰু আগৰ দিনা আৰু আজি-কালিৰ দিন টো বহুত বদলাই গৈছে। সেইটো দেখো আৰু আৰু আগৰ দিনত তো মানে ঠাণ্ডাটো বেছি আছিল ন। ঠাণ্ডাটো বেছি লাগছিল। বা পাঁচ মাহমান, ছয় মাহমান আছিল। এ এতিয়াতো মানে গৰমটোহে বেছি হৈ গৈছে। ত এইবিলাকে আৰু সেইটোৱে ক'ম আৰু ক'ব আপুনি।
হয়। আ আ আগৰ আৰু আ এতিয়া যি সময় সেইটোৰ তুলনাত আমি আ বহুত আগত চাই বহুত ভাৰত আইছি আৰু কাপোৰ-কানিৰ কাৰণে। আ কাৰণ আমি আগৰ দিনৰ আ বহুত আ ভাল ভাল কাপোৰ আমি দেখা পোৱা নাছিল বা আগৰ যুগৰ মানুহকেইটাক কাপোৰ কানি পিন্ধি আহ বহুত বহুতৰে দুখ দুখীয়া মানুহ মানে পিন্ধি পোৱা নাছিল আৰু কিছুমান জেকেট বা কিছুমান চুৱেটাৰ। কিন্তু আজি-কালি এ যুগৰ মানে আ কম দামতে চবে মানে কিনবা পাৰা হৈছে আৰু এইটো কাৰণে এ কম দাম হ'লিও আ ভাল কোৱাত কোৱালিটিৰ আ কাপোৰ-কানি আহে ব তমান সময়ত উম পোৱা যায়, এইটো কাৰণে মানে আগত চাই আ এইটো সময়ৰ যিখিনি আমি কাপোৰ-কানি, কাপোৰ কানি পিন্ধো আ আগত চাই এতিয়া বহুত ভাল হৈছি আৰু আগৰ সময়ততো আমি আ চুইটাৰ বা ভাল ভাল জেকেট নাছিল আ কৰা সময়তো আগৰ সময়ত কষ্ট হৈছিল। আ কিয়নো কিয়নো কাৰণ হৈছে আগৰ দিনত আমি ঠাণ্ডা দিনত আ কাম কৰবা লাগিলে এ আমি কম্বল বা কিবা এটা কাপোৰ ঊলৰ কাপোৰ লৈ